হেল্ল!
অ শুনি আছো দিয়া।
অ কি কৰি আছা তুমি?
এই ভাত খাই উঠিলো। ভাত খাই উঠিলো। এ দালিৰ পিঠা, বুটে আলুৱে ভজা, দালি
এই দুপৰীয়াতে, খালোঁ দিয়া। এ ৰাতিপুৱা মানে, সেই পিঠা বনাইছিল। চাউল খুন্দি, এনেকে চাহ খালোঁ, খাই ভোক নালাগিল নে। নালাগাত, এতিয়া আৰু সোনকালেও খালোঁ দিয়া, সোনকালে বনালেও, খালোঁ।
অ', মইয়ো বনাইহে আছোঁ।
অ', খালানে ভাত?
নাই, নাই, বনাইহে আছোঁ, মানে আমাৰ গেছটো পোৱা নাই, খৰিত বনাব লগা হৈছে।
অ', গেছ পোৱাই নাই।
মানে গেছ বুকিং কৰা আছে, মানে আগতে আগতে এদিন বুকিং কৰিছিলোঁ, অ'টি পি কেনঞ্চেল যোৱাৰ কাৰণে, গেছটো সেইদিনা নাপালোঁ, অ', আৰু ইটা মানে বুকিং কৰিছোঁ। বুকিং কৰিলে, এতিয়া দেউতাই গৈছে, কিবা হয় আজি, দিয়ে না নিদিয়ে।
অ', আজিকালি বহুত অসুবিধা হৈছে, গেছৰ কাৰণে।
অ', বহি নহ'লে আজিকালি, গেছ নিদিয়ে যে।
উম। আমাক।
আৰু।
কেইদিনমান আমি খৰিত খাইছিলোঁ, গেছ নাপায় এসপ্তাহ মান। এতিয়া, আমি গেছটো পাইছোঁ। আকৌ এতিয়া, বুক, দহ তাৰিখ মানে বুক কৰিব পাম। আৰু মানে চিলিণ্ডাৰ এটা হৈছে, আমাৰে মানে, ভাৰত এটা, ইণ্ডিয়ান এটা না। এতিয়া তাৰমানে ইণ্ডিয়ান, উম, অ'। সেইকাৰণে, তাৰমানে ইণ্ডিয়ান চিলিণ্ডাৰে দি, ভাৰত গেছ নিদিয়ে না। এতিয়া মানে, অসুবিধা হৈছে অলপ।
আৰু আজিকালি, ব্লেকতো চিলিণ্ডাৰ নিদিয়েটো, বহি থাকিলি হে দিয়ে। এনে।
অ', আজি, আজিকালি ব্লেকত নিদিয়ে।
উম।
আগতে আমি, এটা যদি বহীত আনিছিলোঁ, এটা ব্লেকত ৰাখিছিলোঁ। অসুবিধা হোৱা নাছিল, এতিয়া মানে, বহী এটাই না। অ', চিলিণ্ডাৰ মানে, এই ভাৰত এটা, ইণ্ডিয়ান এটা। সেইকাৰণে, তাৰমানে আজিকালি মানে, অসুবিধা হৈ গৈছে আমাৰ।
বহী দুটাৰে আছিল, কিন্তু এটা বহী কিবা কাৰণত, এবাৰ বন্ধ হৈ গ'ল, সেইকাৰণে এ এতিয়া মানে এটাই বহী, এতিয়া গে অটিপি অহাৰ পিছত মানে, গেছটো আনিব পাৰি। কিন্তু মানে, আগতীয়া কৰি যাব লগা হ'লে, আমাৰ বেলেগ চিলিণ্ডাৰ নাথাকে, এক্স নাথাকিলে আমি আৰু ৰখি যাব লাগে, সেই তেতিয়া অটিপিটো আমাৰ কেনঞ্চেল হৈ যায়, কেনঞ্চেল হৈ যোৱাৰ কাৰণে, আমি আৰু কেইদিনমান ৰখিব ৰখিব লাগে।
অ'। অ'। তাকে বোলে, অ', আমাৰো তেনেকুৱাই হৈছে। মানে আমিও বহী এটাই হৈছে এটা বহী মানে মাৰা গৈছে মানে আমি আগতে গেছ বিলাক বহি নোহোৱা কৰি দিছিল নে? দিলে তেতিয়া আমি আৰু একে দামতে গেছ ল'ব পাৰিছিলোঁ। পালে মানে এতিয়া মানে বহী নহ'লে নিদিয়ে নে সেইকাৰণে এতিয়া ইণ্ডিয়ানটো আনিবই নোপোৱা হৈছো।
তেনেকুৱাই হৈছে এতিয়া পোন্ধৰ দিন মান হ'ল আমি খৰিতে বনাই আছো গেছ পোৱা নাই। মানে এতিয়া মানে যেতিয়া আমাক মাতিছিল তেতিয়া আমি আনিব নগ'লো চিলিণ্ডাৰ নথকাৰ কাৰণে। এতিয়া মানে আমি য'ৰপৰা গেছ আনো তাতে মানে গেছ গাড়ী গেছ দিবলে অহা নাই বোলে সেইকাৰণে ৰখি ৰখি এতিয়া সেইদিনাখনেই আমি চিলিণ্ডাৰ তাৰ পিছত এতিয়া মানে আৰু কেইদিনমান ৰখিব দিছে।
অ', অ'
ইবাৰ কি কৰে।
এতিয়া তাৰ মানে এইবিলাক এই বিজেপি চৰকাৰৰ কাৰণে এনে কুৱা হৈছেনে নে কি বা? মানুহ বিলাকে তেনেকে কয়ে বিজেপি চৰকাৰ হোৱাৰ- পৰা আমাৰ বহুত অসুবিধা হৈছে বুলি কয় এতিয়া কাৰ কথা শুনিম?
আৰু এইবাৰ মানে কি উম চৰকাৰ জয়ী হোৱাৰ পৰা মইনা আঁচনি বা বাবু আঁচনি তেনেকুৱা আঁচনি একো দিয়া হোৱা নাই ঊনৈছ আগষ্ট মানৰ পৰা দিব বোলে আপোনালোকৰ কোনোবাই পায়নে পিছে এইবিলাক?
আমাৰ ছোৱালী জনীয়ে পায়। কিন্তু এতিয়া নাই আজি ছমাহ মান হ'ল বন্ধ হৈ আছে।
উম বন্ধ হৈ আছে নেকি?
অ', ছমাহ মান হ'ল দিয়া নাই এইবিলাক মইনা আচ চনিটো বন্ধ কৰিছে এতিয়া আগষ্টত আমিও শুনিছো দিব বুলি।
উম, চবকে দিব বোলে আগষ্টত। যিমান যি আছে মইনা আঁচনি বাবু আঁচনি জীৱন প্ৰেৰণা অনুপ্ৰেৰণা অৰুনোদয় চববিলাক একেলগে দিব আগষ্টত
অ',। আমাৰো অ', আগষ্টত পালে ছোৱালীজনী পাব। অ', কিবা কৰে দিয়ে নে নিদিয়ে? আমাৰ হেই মাইনা আমাৰ মাইনাই পায়, বাবু পঢ়িব বাদ দিছে।
এই নাপায়।
আমাৰো মানে আমাৰো মই পাওঁ। আৰু ভণ্টি আছে দুটা। ভণ্টি দুজনী মইনা আঁচনি পাই মই মানে এবাৰ বিয়া কমপ্লিট হোৱাৰ কাৰণে মোৰতো জীৱন প্ৰেৰণা আমাৰো বেচিদিন নহয় কিন্তু তো আমাৰ এবছৰৰ কাৰণেহে দুবাৰ পালোঁ অ দছ দহ মাহ দিব অ' দুবাৰ পালো আৰু আ- এতিয়া আগষ্টৰ পৰা দিব বুলি শুনিছোঁ। এতিয়া দিয়ে নে নিদিয়ে আমাক বেছি মহিলা আঁচনিৰ কথা হে কৈ আছে জীৱন প্ৰেৰনাৰ কথা- সিমান কোৱা নাই।
উম মামাৰ মুখেৰে কৈছিল যদি দিব।
অ' মামাই নিজে মুখৰে কোৱা মানে ভিডিঅ' এটা পাইছোঁ আৰু। আহ বাকীটো আমাৰ মোবাইলতহে পাওনা। সেয়া আজিকালি টিভি চিভি চোৱা নাযায় মোবাইলত পালে আৰু হয় বুলি ভাবি লওঁ।
আচলতে এইবিলাক আচনি চাচনি দিয়াতকৈ যদি বস্তুবিলাক দাম কমাই দিলে হয়। তেতিয়া আমাৰ অলপ সুবিধা হ'ল হয় আজিকালি আমি দোকানত গ'লে মানে এশ দুশ টকাত বজাৰ কৰি আনিবই নাপাওঁ। পাঁচ ছখন লৈ গ'লেহে যদি আমি কিছু বস্তু আনিব পাওঁ। ইমান দাম এতিয়া আধা লিটাৰ তেল আনিবলৈ উম।
তেওঁলোকৰ উপাৰ্জনটো কমি যাব বস্তুবিলাকৰ কমাই দিলে।
অ', আধা লিটাৰ তেল আনিব লাগিলে আমি এশ টকা ভৰিব লাগে। আগতে বেছি পয়সত্তৰ টকা আশী টকা আছিলে। ইমানেই বাঢ়িছে বাঢ়িলে মানে আমাৰ নিচিনা উম মধ্যবিত্ত পৰিয়ালবিলাকৰ মানে অসুবিধা হৈ গৈছে। বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে।
আমাৰো তেনেকুৱাই আমিও মানে বেছি ধনী নহয় ন। অ', সেইকাৰণে মানে আমাৰো মানে এনেই অসুবিধা হয় দামবিলাকৰ কাৰণে। আৰু আমাৰ হেৰি আছে ন এই বন্ধন বেংকৰ লোন তেনেকুৱা বহুত কিবা কাৰনে আম ধাৰ মাৰিব লাগে তাৰে কাৰণে এনে আমাৰ আমাৰটো উপাৰ্জন হিচাপত লোন নাথাকিলে আমাৰ পইচাৰ সিমান হেৰি নাই দিগদাৰ নাই কিন্তু তেতিয়া মানে আমাৰ লোনৰ পইচা দিব হয়। তেতিয়াহে অসুবিধা হৈ যায় মানে এইফালেও নোকোলাই সেইফালেও নোকোলাই।
উম।
উম।
সেইফালে একো সমস্যা নাই মানুহৰ জীৱনত মানুহৰ নামৰালৈকে থাকিবই।
উম।
উম, যেতিয়া মোৰো আৰু ধাৰ যাব পইচাও নালাগে একো নালাগে। জানা নিচিনা এতিয়া আমাৰ আৰু জীয়াই থকা কেইদিন চবেই লাগে কিন্তু দাম দৰ বস্তুবিলাকৰ দাম বঢ়াৰ কাৰণে আমাৰ একো নালাগে এনে নিচিনা হৈছে।
সেইটো হয়ে কিন্তু কি কৰিব এতিয়া উপায়ো নাই বস্তু দামত বাঢ়িছে এতিয়া নিকিনিলেও নহয় তেনেকুৱাতো।
উম। উম।
তেনেকুৱাই আমাৰ বেলেগ এটা আমাৰো মানে ঘৰৰ ফালৰে বেলেগ উপাৰ্জন নাই।
উপাৰ্জনিতা নহ'লে এতিয়া কিস্তিৰ পইচা দিব লাগে মাহত আমাৰ তিনিটামান। বহুত বহুত দিব লাগে মানে আমি লোন লৈ পেলাই ঘৰ বনাইছিল দেউতাই। তাৰে কাৰণে আমাৰ অলপমান ধাৰ হৈ আছে এতিয়া এতিয়াও ঘৰটো কমপ্লিট হোৱা নাই। দুটা ৰুম কম-কমপ্লিট হৈছে বাকী দুটা হোৱাই নাই কমপ্লিট। বাকী ৰঙো কৰা নাই দেচোন। এই তেনেকে আৰু অলপমান ধাৰ হৈ আছে আমাৰ।
অঁ। আমাৰ, আমাৰ তেনেকুৱাই এনে টিঙৰ। টিংখিনি দি ৱাল খনে গাঁঠিটোও গৈছে বেলেগ একো কাম কৰা নাই। বেলেগ কাম হোৱাই নাই আমাৰ একো।
আমাৰো দুটা ৰুমৰ এনে সম্পূৰ্ণ ক্লিয়াৰ হোৱা বুলি ক'লেও ভুল হ'ব। মানে- প্লাষ্টাৰ কৰি তলৰ খিনি পকা কৰি আছোঁ আৰু বাকী চিলিং দিয়া নাই ৰহ। কৰা নাই তেনেকুৱা আৰু বাকী দুটা ৰুমটো অকল ইটা গাঠাই আছে, প্লাষ্টাৰো কৰা নাই। বাকী মা -মাটি তুলিবাও আছে তেনেকুৱা।
অঁ। আমাৰ চিটি- চিঠি পচা এনেই ওপৰত টিন খিনি দিছো আৰু চাৰিওফালৰ ৱাল কেইখন দিয়ে আছে। হ'ল, বেলেগে একো কৰিব পৰা নাই।
নাই- নাই আমাৰ দুটাহে মানে সেই পকা কৰা গৈছে আৰু দুটা মাটিয়ে তোলা নাই ভালদৰে। মাটি তুলিব লাগিব আৰু তাতে, তাতে আৰু বহুত ওখ কৰা গৈ- ছে, বহুত -বহুত মাটি তুলিব লাগিব নাই বুলিও দহ- ট্ৰেক্টৰ মান লাগিব কিজানি এই দুটা ৰুমত। বেছিহে লাগিব কিজানি, এনেই মোৰ মতে কৈছোঁ আৰু।
অঁ, ল'ৰাজনৰো কাম চাম নাই ন। যদি- তাৰ সিও কৰ'বাত কাম-চাম কৰিলে হয়, কিবা এটা কৰিব পাৰিলোঁ হয়। এতিয়া তাৰ কথা নাই একো।
আমাৰ ঘৰতো ছোৱালীয়ে না। তিনিজনী হ'লে মইয়ো কাম পোৱা নাই, বাকী ভণ্টিহঁতে তো পঢ়িহে আছে। সেইকাৰণে আমাৰ মা- দেউতাৰ বাদে বেলেগ কোনো উপাৰ্জন নাহে না।
আমাৰ- আমাৰ দুজনৰ দুজনৰ কৰো আৰু- অঁ, ছোৱালী সৰু আছে ফাইনেল দিব এইবাৰ। অঁ, ল'ৰা - জনৰ এল পি পাছ কৰি আৰু পঢ়া নাই, এনেই এ বেকাৰ ঘূৰি ফুৰে।
উম।
কাম নাই একো। কেতিয়াবা মন গলে কৰে উম, কাম কোম্পনীত যায়। কেতিয়াবা নাযায়। ক'ৰবাত দোকান চোকান এখন হ'লেও দিব কওঁ, নাই নিদিয়ে। মন -পণ নকৰে, এ হ'ব দিয়ক তোমালোকে আছ নহয় বুলি কয়।
তেনেকুৱা কথাতে একো নাই বিয়াাৰ পিছত ঠিক হ'বও পাৰে।
তেতিয়া কষ্ট হ'ব তাহাঁতৰ। আমাৰ কথা নাই আমি যদি কালি মৰি যাওঁ, তাহাঁতে কেনেকুৱা হ'ব। সেইটোৱে চিন্তা কৰিহে আমি কথাবিলাক কওঁ।
উম, তেনেকুৱাই।
উম।
ঠিক আছে এতিয়া হ'ব বাৰু, মই কাম- এটা আছে মানে এই খুৰা এজনে মোক মাতি আছে কাম এটা কাৰণে মই যাব লাগে।
মোলে হ'ল।
ঠিক আছে ৰাখোঁ। ফোন কৰিব পিছত আপুনি।
হ'ব- হ'ব -হ'ব।